হেল্ল'! নমস্কাৰ, নমস্কাৰ কি কৰিছা?
এয়া তুমি ফাৰ্মতে আছোঁ।
ফাৰ্মত আছা?
উম। এ, মুৰ্গীগাল তোমাৰ চিঞৰি আছিলে, কি-কিবা হেপা আহিছিলে নেকি। চাব আহিছিলোঁ।
অ', অ'।
তুমি কি কৰি আছা?
এ, মই ভাতকেইটা খাই আহি পেলাই বিচনাত পৰিছোঁ ৰখা।
অ', অ'। পিছে খবৰ খাতি ভালে? মওঁ আছোঁ। ঘৰ মানুহৰ?
ঘৰৰ ভালেই, তোমাৰ?
উম, ভালেই দিয়া।
অ', এনে তোমাৰ বিজনেচ কেনেকুৱা চলিছেগৈ?
কি কৈছা?
অ', বিজনেচ কেনেকুৱা চলিছেগৈ?
বিজনেচ তোমাৰ চলি আছে আৰু মুৰ্গীফাৰ্ম খন আৰু অকমান ডাঙৰ কৰিলোঁ নহয় মাজতে।
ডাঙৰ কৰিলা নেকি?
উম, তোমাৰ এতিয়া ব্ৰইলাৰো আছে মোৰ তাত।
ব্ৰইলাৰ আকৌ লোকেল, লোকেল মুৰ্গীও আছে নে কি?
লোকেলো আছে আৰু ব্ৰইলাৰো আছে অ'।
অ', দুটা ভাগ হৈ গ'ল মানে!
উম, দুটা ভাগ কৰাই দিলোঁ। আগতে অকল লোকেলটো আছিলে, এতিয়া ব্ৰইলাৰো সোমোৱাই দিছোঁ।
অ'।
তোমাৰ, তোমাৰ, তোমাৰখন
হা'?
তুমি কি বন্ধ কৰি দিলা নে, চলি আছে তোমাৰখন?
মোৰ তোমাৰ মুৰ্গী ফাৰ্মটো বন্ধ কৰিলোঁ নহয়।
অ', হয় নেকি?
তোমাৰ এতিয়া এই গৰু বিজনেচ কৰি আছোঁ।
অ', ভালেই কৰিছা।
গৰু আছে, তোমাৰ পঁচিশ জনী মান।
উম, উম।
তাৰপিছতে আৰু তোমাৰ এই মৰটো যে!
অ', মোৰ
অ', ম'হ আছে তোমাৰ দহজনীমান।
অ', ঠিকে আছে তেতিয়াহ'লে।
সেইয়াই আৰু তুমি এটা কাম কৰাচোন, তোমাৰ, তোমাৰ তোমাৰ এনে গাখীৰ চাখিৰ এনেকুৱা লোৱা মানুহ আছে নেকি, তোমাৰ ফালে চিনাকি?
গাখীৰ তোমাৰ! এই মই মাজতে হোটেল এখন সুধিছিলোঁ এনেকে কৰ'বাত গাখীৰ চাখিৰ লাগে। মানে ক'ৰ ববেছা মানুহ আছে নেকি বুলি?
অ'।
তুমি এবাৰ আমাৰ এই তিনিআলি হোটেলখনক সুধি চাব পাৰিবা।
অ', তুমি এবাৰ সুধ, মানে মই
মই তোমাক সুধি দিম দিয়া। কাইলৈ মানে নহ'ব, মোৰ কাইলৈ লেঠা এটা আছে, তিনিআলি যোৱাৰ
অ', তুমি গ'লে, তুমি সুধি পেলাই মোক ক'বাচোন। মানে তোমাৰ, দিনে তোমাৰ পোৱা পঁয়ত্ৰিশ লিটাৰমান গাখীৰ ওলায়।
উম, উম। অ'। আৰু দৈ, দৈ বনোৱা নে নাই? ম'হৰ গাখীৰৰ
অ', ম-ম'হৰ গাখীৰৰ দৈটো এক্সট্ৰা, সেইটো এক্সট্ৰা বিক্ৰী কৰোঁ। তোমাৰ, অ'। তাৰপিছতে আকৌ, পনিৰ বনাওঁ যে, আৰু পনীৰ বনাওঁ
অ'।
পনীৰটো এক্সট্ৰা বিক্ৰী কৰাও
উম, পনীৰো বনোৱা, ঠিকেই আছে দিয়া।
অ'।
এই তোমাৰ, হেৰি কি কয়, দৈ মোক এটা কলহত, অলপমান দিবাচোন।
অ', হ'ব দিয়া, মই এক লিটাৰমানটা দৈ বনাই
উম, দিবা। উম, পইচা দিম বাৰু, এনেই দিব নালাগে।
পইচা নালাগে, নালাগে।
এ, লগৰ মাজত এইয়া কিহৰ পইচা-পইচা, পইছা দিয়া দি
অ', সেইটোও হয় বাৰু, এনেই ন ধৰা, এনেই খাবলৈ আকৌ বেয়া লাগে ন, তোমাৰ সেইটো বিজনেছে
সেই একো নাই দিয়া। এ, কেতিয়াবা মোৰ এনে, এক লিটাৰ, দুই লিটাৰ দৈ এনেকৈ পৰিয়ে যায়, কেতিয়াবা
অ', সেইটোতো লাভ-লোকচান থাকিবই বাৰু।
থাকিবই। অ', এই কেতিয়াবা মানে মানুহবিলাকে তোমাৰ, অৰ্ডাৰ দিয়ে অৰ্ডাৰ দি নিনিয়ে, দৈটো তোমাৰ, ভৰাই পেলাই থৈ দিয়া থাকে।
উম।
তাকে, মানে
মোৰ এতিয়া তোমাৰ, বহুত দিন হ'ল ম'হৰ গাখী খীৰৰ দৈ খোৱা নাই। সেইকাৰণে, তুমি কোৱা দেখি, মোৰ একদম খাওঁ-খাওঁ লাগি গৈছে।
খাওঁ-খাওঁ লাগি গৈছে, ভাল লাগে বাৰু খাই ন'? মই তোমাৰ ৰাতিপুৱা তোমাৰ, দ, ম'হৰ গাখীৰৰ, গাখীৰটো
অ'।
তোমাৰ, এক লিটাৰমান, মই খাই দিওঁ পুৰা।
হয় নেকি? ভালে দিয়া, এতিয়া গৰমৰ দিন যিহে গৰম পৰিছে পেটটো ঠাণ্ডা হৈ থাকিব তোমাৰ
ঠাণ্ডা হৈ থাকিব, সেইটোৱেই
উম।
তোমাৰ, তোমাক এনে গা-গাখীৰ লাগিব নেকি?
গাখীৰ, আ, আমাৰ এনেকে গাখীৰ নালাগেই, তোমাৰ
অ', মই এনে, এনেই দিলোঁ হয় মানে এক লিটাৰমানকৈ
হয় নেকি?
অ', ল'ব পাৰিলা হৈ
মই মাহঁতক মাহঁতক সুধি ল'ব লাগিব যদি লাগে তে তে' তোমাক জনাই দিম দিয়াহ।
অ', অ', ঠিক আছে দিয়া। তোমাৰ কাৰণে গাখীৰ, গাখীৰ, গাখীৰ খাই ভাল পোৱা নে নোপোৱা?
গাখীৰ মই বেয়া পাওঁ খায়।
বেয়া পোৱা নেকি?
উম, এনে আগতে খাইছিলোঁ বাৰু এতিয়ালৈ নাখাওৱে গাখীৰ।
অ'।
খালি চাহটোৱে খোৱা হয়, আৰু গাখীৰ চাহ।
আটচ্ছা।
বাকী হেৰি উম, তোমাৰ গৰু কেইটা আছে বুলি ক'লা?
গৰু তোমাৰ চল্লিশটা।
উম, ক'ত ফাৰ্ম তোমাৰ? চাপৰিতে থোৱানে, চাপৰিতে থাকানে? অ', অ', ঠিকে আছে দিয়া।
এ, তোমাৰ কোনোবা মানে গৰখীয়া পোৱালি এটা আনিছোঁ।
অ', অ', অ'।
তোমাৰ সি থাকে মানে ৰাতি তাত।
উম।
এনে দুপৰীয়া মই থাকোঁ তাত।
অ', বাকী মোৰ এতিয়া সেইয়া আৰু হেপাই নিয়ে মুৰ্গীগাল। কেনি যে সোমাই হেপাগাল মই ধৰিবই নোৱাৰো।
কাষেদি ফেঞ্চিং মাৰা নাই নেকি?
ম়াৰা আছে এনেই গাঁত খান্দিও সোমাই যায়।
অ'।
চিঞৰি বাখৰি হৈ থাকে মুৰ্গিগালে, মোৰ বেয়া লাগে সেইকাৰণে আহি চাইছোঁ, নাই বাৰু চব ঠিকে আছে। পিছত তোমালোক এনেকা কিবা ব্ৰইলাৰ লোৱা মানুহ আছে নেকি?
বইলাৰ তোমাৰ উম, হোটেলৰ, হোটেল নহয় তোমাৰ লাগিছিলে বাৰু ত' ব্ৰইলাৰ কেইটামান এই মানে বিয়া এখন আছে।
এসপ্তাহ মান অ', পিছত আৰু মই এইখিনি মানে এই বেচটো বেচিব পাৰিম আৰু।
অ', মানে মোক তোমাৰ এক কুইণ্টেল মানে এক কুইণ্টেল মানে লাগিছিলে মূৰ্গী।
তোমাৰ মানে বৰ কইনা বিয়া এখন আছিলে।
অ', অ'।
তাত তোমাৰ চিলি চিকেনটোৰ কাৰণে লাগিছিলে।
অ', তেনে মোৰ পৰাই ল'ব পাৰিব দেখোঁন।
তোমাৰ, তোমাৰ পৰাই ল'ব পাৰিব মই তাকে হেৰি কাই
কিয়নো লগাই দিম বাৰু।
অ', অ', ঠিক আছে মই কম দিয়া হেৰী কাইলৈ কাই কাইলৈ মই ফোন এটা কৰি পেলাই এনেই সুধি চাম।
অ', সুধি পেলাই মোক জনাই দিবা।
তুমি কাবাক কলা নেকি এই মুৰ্গীৰ কথা, যদি নাই নাইকোৱা বুলি কয়, তেতিয়া মই তোমাৰ কথাটো ক'ম আৰু মোৰ এনেকুৱা লগৰ ল'ৰা এটা আছিলে।
উম।
ন'?
জনাই দিবা অ', মোৰ কথা কৈ দিবা নবা মোক মোৰ লগত কথা পতাই দিবা।
অ', ঠিক আছে, তোমাৰ লগত তোমাৰল তোমালে ফোনটো লগাই দিম দিয়া।
অ', অ'। বাকী চলি আছো আৰু এনেকে টোক তাককে মাজত
উম, মুৰ্গী কেইটা মান পুহি ব আ, বিক্ৰী কৰি পেলাই, গাহৰি দুটা মান আনি নোলোৱা কেলে?
গাহৰি তোমাৰ ৰ'বা আনিমহে গাহৰি অলপ মানে মোৰ মাটি অকণ লোৱা কথা আছে।
অ'।
তোমাৰ সেই মাটিকণ ললেহে তাত গাহৰি ফাৰ্ম খুলিম চাগে। এ ঘৰত মোৰ জেগায়ে নোহোৱা হৈ গৈছে আৰু তোমাৰ গাহৰিতো পুহিলে তোমাৰ গোন্ধাব ন
সেইটোয়তো অ', পুহিবলে অকণমান তই অই, নদী মানে নদীৰ কাষৰ জেগা বিলাক লাগে।
উম, চাপৰিত মই মাটি অকণ লৈছোঁ বাৰু।
অ'।
তাতে লোৱা হৈ গ'লে তাতে কৰিম ধৰ।
অ', অ'।
কি তুমিতো, তোমাৰোতো চাপৰিতে থকা হয় নে?
চাপৰিতে থাকে অ', মোৰ চাপৰিত তুমি মোৰ কাষতে এটা খুলিব পাৰিলা হয়।
এ আকৌ দূৰ হৈ যাব যে তোমালোকৰ চাপৰিফালে খুলি ললে মোৰ।
সেইটোও হয় খুব
দিনটোত কেইবাৰ অহা যোৱা কৰিম, মই আকৌ দানা চানা দিব অহা যোৱা কৰোতেই।
সেইটোৱে
সেইকাৰণে আমাৰ এডোখৰ ওচৰতে লৈছো বাৰু মাটিকন। খালি আকৌ ঘৰৰ পৰা দূৰত লাগে আৰু সেইডোখৰ ঘৰ চৰ নাই বাৰু ভালে হ'ব
অ', আকৌ মানে মানুহ বিলাকে, আকৌ কিবা এটা কিবা এটা, ঘপ কতে কিবা এটা কৈ দিব, হয় নে নহয়?
উম, সেনেকা বেয়া লাগে ন।
বেয়া লাগে
আৰু বেলেগৰ অশান্তি হোৱাতকে গালি, এনে এনে তুমি বদনাম খোৱাতকে তাতকে নকৰাই ভাল।
নকৰাই ভাল অ'
সেইকাৰণে আৰু ন কি তুমি গৰু চৰু এনেকুৱা বেমাৰ চেমাৰ আহে নে ম
এই তোমাৰ বেমাৰ তোমাৰ মানে এই জ' পা পানী এইবাৰ পানী হৈছে ন।
অ'
পানীত তোমাৰ মোৰ গ-গৰু কেইটামান উটিয়েই গ'ল।
অ', তোমালোকৰ বানপানী সেইফালে বহুত।
বানপানী বহুত। তোমাৰ গৰু কেইটামান উ-উটি গ'ল।
তেনে ভালকে ভালকে থ'ব আও গৰু।
অ', মানে ও-ওচৰলৈ এতিয়া ঘৰৰ ত' অলপ ওচৰলৈ আনিলোঁ বাৰু, পুৰা চাপৰিত নাই এতিয়া মথাউৰিত কিনাৰতে বান্ধিছোঁ।
উম, সেনেকে মথাউৰিতোতে বান্ধিবা।
অ'।
যিহে পানী আহিছে, এতিয়া কোন সময়ত আকৌ বাঢ়ি পেলাই
বাঢ়ি যাব ঠিক নাই অ'। তোমাৰ মোৰ আগ-আগতে আৰু এটা আছিল নহয়, খুটি এটা ম'হ খুটি।
অ'।
তেতিয়া মানে মই আছিলোঁ খুব তাৰপিছত সেই-সেইটো খুটি গুচি গ'ল পানীয়ে নিলে।
অ', অ'।
সেইটো কাৰণে মানে এতিয়া অকণ ভয়, ভয়ো লাগে।
সেইটো হয়, পানী আহিলে লৈয়ে যায় আৰু কি কৰিবা আৰু। ওচৰতে ডাঙৰ নদীখন আছে যে। বৰ দিগদাৰ তোমালোকৰ সেইফালে।
বৰ দিগদাৰ অ'।
আমাৰ আকৌ ব্ৰহ্মপুত্ৰখন আমাৰ চাপৰিত কৌ অলপ দূৰত, সেইকাৰণে ইমান পানী নোসোমাই।
নোসোমাই অ'।
আৰু জেগাতো ওখ বোলে আমাৰ এইফালে।
অ'।
তোমালোকৰ সেইফালে চাপৰ, বেছি চাপ
চাপৰ অ'।
সেইকাৰণে পানীটো সোমাই যায়।
সোমাই যায়, মানে তোমাৰ এই মৰ নদী কিনাৰতে হ'ল যে।
অ', সেইটোৱেই টো। নদীত পানী ফোল হৈ গ'লে তোমালোকৰ এইফালে চাপ এইফালে ঘূৰি। সোমাই যায় পানীটো।
অ'।
বাকী মোক তুমি এই মানুহজনৰ নম্বৰ লৈ পেলাই কথা পতাই দিবা দেই।
অ', অ', ঠিক আছে বাৰু তে হেৰি এইটো কি আছিলে! মোক-মোকো মানে লাগিছিলে লোকেল মুৰ্গী।
ঘৰত খাবলৈ নে পুহিবলৈ?
মানে ঘৰত পুহিবলৈ দুটামান- পাঁচটামান লাগিছিলে!
অ', মোৰ পা তেন্তে পোৱালি কেইটামান লৈ যাবা, মোৰ পোৱালি চোৱালী আছেটো।
পোৱালি আছে নেকি? তুমি দিম বিক্ৰী কৰা নে নকৰা?
দিম কৰোঁ, তোমাৰ আকৌ তাৰপাছত ঘৰতে মই কণী এনেকে পোৱালি ফুটাই লওঁ, বনাই আছোঁ।
উম।
মেচিনটো কিনিলোঁ মাজতে কণী ফুটোৱা। মেচিনতে ফুটাও আজিকালি।
মেচিন টো ফুটাব পাৰে নেকি?
আহ, তোমাৰ তেতিয়া জল্দি হৈ যায় আৰু।
অ', অ'।
অ', পোৱালি কেইটামান লৈ যাবা দিয়া, কেইটামান লাগে তুমি ক'বা।
কেইটামান মানে মোক পাঁচ ছটা মানে লাগিছিলে
উম এনে ঘৰতে পঢ়িবলে মানে ন
ঘৰতে পঢ়িবলে অ,
অঁ, দিয়া পিছে তুমি মোক কাইলৈ মানুহটোৰ নম্বৰটো দি পেলাই কথা পতাই জনাই দিবা দেই।
অ ঠিক আছে ঠিক আছে দিয়া হ'ব দিয়া ন
মু আৰু গাখীৰ কণ মোক দিবা দৈ কণ।
অ দিম দিম দিয়ে দিম দিয়ে অ অ